অ' কি কৰি আছা তুমি?
অ' মই আছো দেই এনে কিবা, কৰি আছিলো। আৰু এনে নোটছ বনাই আছিলো মই।
অ' নোটছ বনাইছিলা নেকি? কিহৰ? ম-মই আছো এনে, বহি আছো ঘৰতে।
মই হেৰি কি বুলি কয়, একাউন্টচনত বনাই আছিলো। এডভাঞ্চ একাউন্টচত এডভান্স একাউণ্টচনত বনাই আছো।
অ' আপুনি ক'ত ক'তবাত দিব লাগিব নেকি এইটো?
দিব লাগিব এইটো। আমাৰ কিবা এছাইনমেণ্ট টাইপ দিছে। নেকি কিবা। এচাইনমেণ্টত জমা দিব লাগিব আৰু।
অ' কলেজৰ পৰা দিছে?
উম কলেজৰ পাই দিছে।
অ'। ত' আপুনি এইটো ক'ৰ পৰা চাই বনাইছে? হুম।
মই এইটো ইয়াৰ পৰাই বনালো। এআই।
ময়ো
তুমি যিটো কলেজ, অ' তুমি কিবা কলেজত মই হেৰিটো জেমিনাই, তাৰপিছত চাটজিপিটি এইবিলাক ইউজ কৰি কিনে আৰু। ব্যৱহাৰ কৰি কিনে।
অ'।
শুনিছো ৰ'বা তুমি কলেজে পঢ়া বোলে? কোনটো কলেজত পঢ়া? এপ কি যাতে হেল্প কৰে আৰু বহুত কৰে কাৰণ তাতে, চব বস্তু থাকে নহয়! কোনটো কলেজত?
উম। কেচি দাস কমাৰ্চ কলেজতে পঢ়ো। কে চি দাস কলেজ। গুহাটীতে। ছাত্ৰীবাৰী, গুহাটী ছাত্ৰীবাৰীৰে আছে।
আচ্ছা। অ' তুমি সুধিছিলা নহয় মই কি হেল্প কোনটো আজমাল?
এই খ্ৰীষ্টিয়ান হস্পিটেল যে আছে মানে বহুত, ত উম বহুত ফেমাছ। হস্পিটেল হয় খ্ৰীষ্টিয়ান হস্পিটেল। তাৰ পাছতে অ স্কুলো আছে। নিকলা স্কুলো আছে সেইটো মানে ফেম বহুত ৰেপুউটেটেড স্কুল হয়।
অ হেৰি মা মাৰোৱাৰাৰী মেটনদিৰ চলে নেকি? আৰু গোহালৰ অপজিতত।
মাক অঁ।
যত
অ মাৰবাৰী অ মাৰবাৰী হস্পিতালো আছে।
আচ্ছা আচ্ছা গম পাইছো দিয়া। আৰু হেৰি তুমি মোক সুধি আছা নহয় কি এ আই কেনেকৈ হেল্প কৰে নহয়। এ আমাৰ সাহাৰ্য এনেকৈ কৰে তুমি এইটো মই মইতো ইমান নাজানো। কাৰণ মই খালি হে নোটছ বনাবলৈ ব্যৱহাৰ কৰো আৰু। তুমি আৰু কিবা বেলেগ কামত ব্যৱহাৰ কৰা নেকি এ আই?
অ এ আই ইউজ কৰো মই, অ বহুত নিজৰ চেল্ফ ডেভেলপমেণ্টতে মই ইউজ কৰোঁ এ আই অক । মানে এছ মাই কিবা ইংলিছ । ইংলিছ ইমপ্ৰুভ কৰিব কাৰণেও প্ৰেক্টিচ কৰো, সেইটো হেল্প কৰে মোক । কাৰেকচন কৰি দেই । তাৰপাছতে যিমানো মানে কুৱেশন কেইটা মানে মোক যদি বিচাৰিব লাগে, সেইটো মই চাৰ্চ কৰোঁ তো মানে বহুত চিম্পল আনচাৰতে মোক কৈ দেই । বুজি পাই যাও আৰু ।
ভালদৰে বুজি পাই যোৱা ন?
অহ । চিম্পল ৱে এটা মানে কৈ দে । চিম্পল ৱেতে কৈদে ।
অ আ বুজি পাইছো মই ।
উম । সৰু মানুহ মানে বুজি পাই যাব এনে কাকে মানে আনচাৰ দি দে ।
আৰু তুমি ইউটিউব ভিডি চোৱা নেকি? ইউটিউব বা ইনষ্টাগ্ৰাম এনেকুৱা কিবা চোৱা নেকি তুমি?
অ ছ'চিয়েল মিডিয়া ইউজ কৰো, ছচিয়েল মিডিয়া এপ ।
সেইবিলাক চচিয়েল মিডিয়াত নহয় । হেৰি তুমি ইনষ্টাগ্ৰামত কেনে কিমান টাইম চোৱানো? মতো মোটামুটি পাঁচ ছয় ঘন্টা হৈয়ে যায় । তুমি এনেকুৱা কিমান টাইম চোৱা?
ইনষ্টাগ্ৰাম মোৰ মানে, ি বেছি বেছি ঘণ্টাহে চাও ইউজ কৰো ।
বেচি মানে উম ইউটিউব ইউটিউবো হৈ গ'ল, তাৰপাছত এই একশ আছে, একশতেও মানে দুনীয়াতে কি চলি আছে । কি ঘটনা হল, সেইকেইটা মানে পাই যাও, কাৰ কি অপিনিয়ন । কাক মানে কি হৈছে, সেইটো মানে গম পাই যাওঁ আৰু একস পৰা ।
এতিয়া কিন্তু বহুত ফ্ৰড ফ্ৰড ওলাইছে কিন্তু, এই ইমেজ ফ্ৰড কিবা ফ্ৰড । এই কিবা এ আই সহায়ত নহয় এ আই কৰি কিনে কিবা মানুহ বেলেগ কৰি দ।
অ এই উম এইকেইটা নিউজতে আহিয়ে থাকে এইকেইটা একছতেও আহে । কাৰ কি অৰিজিনেল ফটো পৰা, এ এ আইৰ পৰা এডিট কৰি কে কিবা বনাই দে । ত' মানে বহুত মানে নিউজ মানে খেলাই আৰু বেয়া মতলবৰ।সেইটোও মানে এটা এ আইৰ মানে ৰং ইউজ মানে কৰিব পাৰে মানুহটো, আৰু আছে বহুত এ আইৰ মানে মিচ ইউজ কৰা ।
সেইটোতো আছে বাৰু।কিন্তু এ আই কিন্তু হেৰি ভাল- ভাল কামতো আহে কিন্তু । যেনেকুৱা তোমাৰ সময় বাচাই নহয় তোমাৰ তাৰপিছত কামটো তোমাৰ দ্ৰুত গতিত আগুৱাই লবলৈ হয় কৰে আৰু হেৰি চাকৰিৰ সৃষ্টি কৰে নেকি এ আইত তুমি ভাবা নেকি চাকৰিৰ বাবে কিবা সৃষ্টি কৰে নে চাকৰিটো খাই আছে আমাৰ?
উম, এ আই -এ আইয়ে কি কৰি দে টাইম বাচাই দে। ত' মানে মানুহ এফৰ্ট মানে কম লাগে।মানুহৰ কাম মেনে কম লাগে। এয়াইয়ে জল্দি- জল্দি কৰি দে। তো সেইকাৰণে মানে বহুত জাগা মানে কাম এ আই এ লব পাৰে। সেইকাৰণে মানে মানুহিনতৰ মানে পষ্ট দিব নালাগিব সেই তাত দি মানে পইচা বাচাবা পাৰে।
এইকাৰনে মানে এ আই এ
এ আই এনে কি কি ভাছা বুজি পাই ভাবা নেকি কি কি ভাষা বুজি পায়? এ আই এ
অহ, এ আই য়ে মচিন লেংগুৱেজ ইউজ কৰিচে আৰু চব ভাষাই বুজি পায় এনেকা মানে বনাইছে এ আইক।
যাৰ যেনেকা লাগে মানে সি মানে এনেকমে ঢালি লয় এ আইয়ে ।
এয়াই কিবা -এয়াই কিবা হেৰি কৰে নেকি আমাৰ সুৰক ৰক্ষিত কিবা কৰে নেকি সুৰক্ষিত কৰে নেকি এ আইয়ে? সুৰক্ষিত কৰি ৰাখে নেকি এ আই?
ইমান কিবা নিউজত এটা ইমান নাই। মিনে ইমান লাগি প্ৰব্লেমেটিক আছে
কিন্তু,
ভালে এ আই ডি মানে বহুত মানুহৰ মানে টাইম বাচাইছে বহুত টাইম বাচাব পাৰে। তাৰ পাছতে নিউ এইটোৰ জেনেৰেচনতে বহুত হেল্প কৰিবা পাৰে এ আইয়ে ।
হেৰি মই এ আইৰ কথা কওঁতে- কওঁতে এটা বস্তু মনত পৰিল ৰ'বা মোৰ এ আই জি আছিল নহয় মই কিবা এটা চবি বনাই আছিলো হা ছবি বনাই থাকোতে মোৰ এইটো বহুত সহায় কৰিছে মানে উম, পুৰা ধুনীয়াকে বনাই দিছে আৰু। মানুহে ধৰবই পাৰা নাই মই ক'ত পাই বনাইছো কি বনাইছো। তাৰে মানে মই পাঁচশ, ছশ টাকা আৰামচে ওলাব পাৰিছো আৰু। ধৰিব পৰা নাই মই নিজে বনাইছো নেকি কি এ আই পাই বনাইছে ইমান ধুনীয়াকে বনাই যে মানে বস্তুকেইটা।
অহ -অহ কণ্টেণ্ট বনাওতে মানে ঠিক আছে, এ আই। বহুত কন্টেণ্ট বনুৱা মানুহ হেন্তৰ কাৰণে
উম
তাৰ পাছতে গ্ৰাফিক ডিজাইনাৰো, মানে ল'ব। হায়াৰ কৰিব নালাগে আৰু! এআই নিজে মানে বহুত, উম
তুমি হেৰি গ্ৰাফিক ডিজাইনে মানে কি বুজিছানো? গ্ৰাফিক গ্ৰাফিক ডিজাইনাৰ মানে তুমি কি বুজাইছা ইয়াতে?
গ্ৰাফিক ডিজাইনাৰ যে মানুহতে মানে, বেলেগৰ অ' জৰুৰত কেনে ফ'টো -টটো বনাই যে সেইটোৰ কাৰণে মানে ইতিয়া, কনটেক্ট কৰিব নালাগে আৰু! ডিজাইনাৰ সেইটো, এআই ৰ এটা খালি আপুনি কৈ দিলে, এআইক কেনেকা আপোনাক ফটো লাগে! এআইয়ে সেনে কাই আপোনাক বনাইযে দি দিব, আপোনাৰ নিজৰ কাৰণে।
উম তো গম পাইছো বাৰু। তোমাৰ তাতে হেৰি, তোমাৰ তাতে যাবলৈ কিমান লাগিবনো পইচা, মোৰ ইয়াৰ পৰাই, তোমাৰ তালৈ যাবলৈ?
আপুনি যে য'ত আছে সেই তাৰ পৰা যদি আপোনাক আ লাগিব আপোনাৰ, একদিন সময় এনেকা লাগিব যদি আপুনি গাড়ীৰ পৰা যদি আহিলে আপুনি ত গা একঘন্টামান লাগিব একদিনত। একদিন এক ঘণ্টা লাগিব টাইম।
আচ্ছা। তুমি এনে ক'ত থাকা এতিয়া?
মই ইয়াতে মেঘালয়তে থাকো। নংপৌ ইয়াতে নংপৌ।
মেঘালয় কিন্তু, উ তাতে চিনাকি কিন্তু বহুত ভাল ভাল আছে কিন্তু। দৃশ্য এইবিলাক বৰ মনোৰম আছে। মই চাইছিলো এবাৰ গৈছিলো। এই মিজোৰামত ।আৰু তোমাৰ মেঘালয়ত।
অ' মেঘালয়ে টুৰিষ্ট বহুত ভাল জেগা মানে। বহুত মানুহ আহে। বেছি বাকী মানে উম বেছিভাগকে অক্টোবৰ পৰা আপুনি মাছ লাগি মিনে আহিলে বেছি ভাল আৰু! এতিয়া মৌচমো ঠিক থাকে। ঠাণ্ডা থাকে। ঠাণ্ডা
তাত তাত ঠাণ্ডাৰ দিনত, ঠাণ্ডাৰ দিনত গ'লে ভাল নে? গৰম দিনত গ'লে ভাল?
ঠাণ্ডা দিনতে আহিলে ভাল। চবে মানে টুৰিষ্ট ঠাণ্ডা ছিজনতে আহে।
গৰমৰ দিনত কি হয় মানে?
স্নোফলো চাব পাৰে মানুহহিনতে, স্নোফল হয়। তাৰ পাছতে, এ ক্লাউডি ৱেডাৰ ইনজয় কৰিব পাৰে। তাৰ পিছতে ডাঙৰ ডাঙৰ পাহাৰ মানে আৰু বেছি মানে আৰু ধুনীয়া লাগে আৰু চাব ঠাণ্ডা চিজনত।
তাতে হেৰি গৰমত কিয়, মই এবাৰ আহিছিলো আৰু ত শ্বিলঙত অ' শ্বিলঙত গৈছিলো। শ্বিলঙত কিবা ছেভেনচিষ্টাৰ ৱাটাৰফল আছে নিকি কিবা! সেই সেইটো চাবলৈ গৈছিলোঁ আৰু ।তাৰে আৰু বাহিৰা কিবাকিবি বস্তু চাইছো মই। হেৰি তোমাৰ তাতে মেঘালয়ত গৰমৰ দিনত কিয় যাব নালাগে? গৰমত কিবা নাই নেকি চাবলৈ? গৰমত দিনত গ'লে!
গৰমতে চিনেৰি ইমান ধুনীয়া নালাগে, ধুনীয়া নালাগে চিনেৰী। তাৰপাছতে ঠাণ্ডা চিজনটো মানে বহুত একদম হিল ষ্টেচন নিচিনা লাগে আৰু।
ঠিক আছে। মই যেতিয়া উ মই যেতিয়া জনাম দিয়া। তোমাক তেতিয়া মই এতিয়া যাওঁ আৰু। তোমাৰ মই ভাবিলো যে ঠাণ্ডা দিনতে যাম দিয়া। এতিয়া গৰম পৰি আছে নহয়! মই ঠাণ্ডা দিনত যাম। যাই কিনে তোমাক জনাম দিয়া, মই যেতিয়া যাওঁ! লগ কৰিম তেতিয়া তোমাৰ লগত।
অ অ পাৰিম যাব কাৰনে মই মানে এই জাগা জানো এইটো মানে কৈ দিম অ ঠিক আছে উ